হেল্ল' উ এনেই আছো তুমি অ মই এনেই থাক অ উম তুমিও বেকাৰ দিয়া তুমিটো এনে আছা
মই এনেই আছো দোকান পৰা আহি পাইছো যে
অ অ মইয়ো ঘৰৰ পৰা কাম কৰিয়েই এনেই বহি আছো অ কিয়নো কাম নকৰে নেকি ছোৱালী মানুহে
নাই কিছুমানে নকৰে নহয় পাপা কি পাৰে কিছুমান লাগে যে
অ নহয় নহয় তেনেকুৱা নহয়
ভাল ছোৱালী আছো আৰু তোমাৰ আশীৰ্বাদত জীয়াই
অ মোৰ আশীৰ্বাদত জীয়াই আছা
হয়
অ ভালেই দিয়া সদায় আশীৰ্বাদ দি থাকিম তোমাক
অ ক
ছিল
বাকি ভাত- পানী খালা, ভাত পানী খালা? খালোঁ খালোঁ।
অ' অ' এনেই ঘৰত ভালেই চবৰে? অঁ অঁ।
জনেতিয়া কেেতিয়া
যোগায়া
আমি ই কে দে
আহিলে ঘৰৰ পৰা দোকানত?
আহিল - আহিলে মানে দোকানৰ পৰা আহিলে আহি ত আ
অঁ, খেলিব গৈ আছা তুমি?
স বোলে নহয় এনেও লগ কে
অ' ভালেই বাৰু লগৰ খিনিত লগৰ খিনি থাকিলে ভাল
সেইটোৱেই।
উম।
বাকী ভালে আৰু দিয়া।
অ' অ', নাই মই যোৱা নাই, তুমি গৈছিলা?
মই গৈছিলো আৰু।
উম। এনেই তুমি মেজৰ কিহত লৈছা?
হা মই মেজৰ জোগ্ৰাফি।
অ', অ', ঠিকে আছে। মোৰ হেৰি আছামিচত আছে।
আছামিছত আছে বো-মানে বহুত লিখিব লাগে অ', মই যা
উম, মেজৰ হ'লে বহুত লিখিব লাগে।
তোমাৰ ব্যাকৰণডালো আছে আৰু।
অ', মোৰ আকৌ হিষ্ট্ৰী আছে মাইনৰ।
মই কাই নল'লো তোমাৰ মাথা চাথা বেয়া হৈ যায় অসমীয়া ল'লে।
উম, আকৌ হেৰি আছে এতিয়া। পৰীক্ষা দিব আছে, এট-এটাও দিয়াই নাই।
পৰীক্ষা কিহৰ?
কলেজতটো হ'ব ন' চবৰে পৰীক্ষা।
হ'ব তোমাৰ বাকী কোৱা?
বাকী এনে কি কৰি আছিলা?
মই এনেই আছো আৰু তোমাৰ হেৰি শুন না।
জুলাই মাহত কিবা প্লেন বনাইছা?
অ', এয়া ফুৰিব যাম বাৰু, যাবা নেকি?
পা মই যাম বুলিতো ভাবিছোঁ কি হয় বা এতিয়া।
অ', যাব পাৰিলো হয় যোৱা যদি।
শিকাব পাৰি, ক'ত যাবা?
ভূটান চূটান পানে।
তাত বাৰে মই হচ গা পানা কথা পাতি থাকে ন? উম, কোৱা?
এ, যাবানে?
যাব পাৰি প্লেন বনোৱা।
যাব মোৰ লগৰ কেইজনী মান যাব, তোমাৰ লগৰ-লগৰ কেইজন মানক কবা যদি যায়। নায়।
কিহত যাম ভাবিছা?
অ', কিহত যাবা বা?
পাহাৰ গিলাত তুমি বাইক লৈ গলে ভাল পা-ভাল লাগিব কিন্তু ছোৱালী মানুহক কিলনে বাইক লৈ যোৱাত মানে কম্ফৰ্টেবল নহয় না।
এতিয়া আমিতো বাইক নিনিম ন?
তোৰ গাড়ী লৈ আহ।
অ', গাড়ী লৈ যাব পাৰি। তেতিয়া চবে ধৰা একেলগে যাব পাৰিম।
ভালেই হল দে, কেইজন? পইচাটো তই মিলাই দিবি আৰু ন, কেইজন?
আম-আম মোৰ লগৰ যাব লগৰ-লগৰ যাব পাঁচজন মান। যাব আকৌ কাৰ তোমালোকৰ তোমাৰ?
মোৰ লগৰ চাৰিজন মান হ'ব চাৰি পাঁচজন মান
এনেকে যাম আৰু চবেই মিলাই
অক বাজেট কিমান ল'বা
বাজেট কিমান হয় বা আকৌ চবে সু সবকে সুধিব লাগিব ন যায় নে নাযায় আকৌ ঘৰৰ পৰা পাৰ্মিচন দিয়ে নে নিদিয়ে
সবকে সুধি কৰি তেতিয়া জনাম দিয়া তোমাক
যোৱা অহা তুমি বাজেট ল'ব লাগিব তোমাৰ মোৰ মতে দেই কাৰণ যাওঁতে দুদিন যাওঁতে দুদিন আহোতে দুদিন লাগি আহিবই হয় ন ত তাত তোমাৰ চ দুদিনতো তুমি ফুৰোতে যাবই
অ
হয় নাই যাম তেতিয়া অলপ ভালকে ফু গোটেইখিনি ফুৰি মেলি আহিম আৰু প্ৰতি বাৰে যোৱা নহয়
হা, হা
যাম যেতিয়া এবাৰ যাম তেতিয়া ভালকে গৈ মেলি আহিম
অ', একেবাৰে ধ ভালকে ফুৰি ঘূৰি ফুৰি আহিব পাৰিম গাড়ী লৈছোয়ে যেতিয়া উম, উম
ত তোমাৰ চাৰি দিন বা তুমি তিন দুদিন বা তিনদিন তাত ঘুৰিবলৈ ভাবি থোৱা দুদিন ঘূৰিম বুলি ক'লে খোৱা বোৱা থাকিবই
অ সেইটোতো থাকিবই বাৰু
খোৱা বোৱা খৰচ আৰু ইফালে তোমাৰ
আমাৰ ফালি ৰোগী
নিজৰ গাড়ী লব নে ৰেণ্ট লম ভাবিছা
নিজৰ গাড়ীতটো নাই বাৰু তোমালোকৰ আছে নেকি?
আছে বাৰু।
অ', তেনেহলে তোমালোকৰখনকে হেৰি কৰিবা। তেলৰ খৰচটোতো চবে দিবই বাৰু
চালটো ভাব লাগিব
অ', সেইটো ভৰা ভৰাব ভৰাম বাৰু
উ আৰু কেইজন আমাৰ তোমাৰ ইন'ভাত কেইজন মানুহ ধৰে হা তিনি আৰামত বহিম বোলে তিনি তিনি তিনি ছয় সাত আঠজন আঠ নজন বহিল ন ইফালে চাৰিজন চাৰিজনকৈ বহিলে আঠজন ন দহজন মান যাব
দহজন মোৰ লগৰ যে পাঁচজন যাবই তোমালোকৰ চাৰিজন আৰু এজন লোৱা হয় হৈ গ'লে হয় চাগে দচজন
নালাগে চোমাৰ ইমানেই ঘট ননে হৈ যাব কাৰণ কিয় কোৱাচোন অ', সেই
উম, ঠিকেই
অ',
ধুনীয়াকে ঘূৰি পকিয়াই আহিব
লগৰ খিনিক কবা।
অ', কম।
অ', আৰু গাৰ্জেনৰ পাৰ্মিচনটো লবা আৰু
অ', অ', ল'ব লাগিব বাৰু এনেও কাৰণ চাৰি পাঁচ দিনৰ কথা আছে ন।
আক কিবা এটা উল্টা শুনাতকে নুশুনাই ভাল
উম, হ তুমিতো এনেও যাবাই চাগে
মই যাম অ', মই ফিক্স যাম তোমাৰ লগত তোমালোক নগলো মানে বেলেগ এ বেলেগ এটা লগত
অ', অ', আমাৰ মানে এতিয়া ফিক্স হোৱা নাই কাৰণ অ', অ', কাৰণ
যাব লাগে আৰু
অ', কেনে অকণ ফুৰিব যাব লাগে বাৰু আমাৰ ফিক্স নহব চাগে কাৰণ আমাৰ পাৰ্মিচন ল'ব লাগিব ন ঘৰৰ পৰা দিব লাগিব দিব অ', অ', লৈ ল ও‌ তা পিছত তোমাক জনাম বাৰু তুমি লগৰখিনিক ক'বা সবকে
অকে, মই মোৰ দুটাতটো ৰেডি আছে আমাক এতিটা ওলা বুলি ক'লে এতিয়া আজিয়ে ওলাই যাব
অ', কিন্তু আমাৰ ছোৱালীৰ কথা ন এইটো পাৰ্মিচনতোতো এনে ল'বই লাগিব
সেইটোৱে আৰু তাতে ল'ৰাবিলাকৰ লগত যাবাতো
উম সেইটোতো আৰু, আৰু বেছিকে মনাব লাগিব অকমান। উম তেল মাৰিব লাগিব কেইদিনমান। তাৰপিছত পাৰ্মিচন পাই যাম।
অ'।
বাকী ঘৰত ভালে?
ভালেই ভালেই।
কিবা হয় আৰু
অ',
এনে কি কি হেৰি বনাম বুলি ভাবিছা মানে পিকনিকত গৈ নে ক'বাত ৰেষ্টুৰেণ্টত খাবা
ৰেষ্টুৰেণ্টত খাম বনাই খোৱালে মানে হেৰি হ'ব, আৰু বনাই খাব পাৰি যদি ৰুমত যদি সেইটো ব্যৱস্থা থাকে ন'।
অ', সেইটো খাবলৈ পাৰি ন'।
অ', ছোৱালীখিনিয়ে বনাবা খালি ল'ৰা মানুহে বনাব নাজানে ন' বেছিভাগ।
অ', এইটো বনাই দিম বাৰু কথা নাই।
বিশেষকে যইটো একেবাৰে নাজানো। মাংস
অ', তুমি বুলি আকৌ নাজানা একো বুলে আকৌ
অকল মাংস, অকল মাংস বনাব জানো বাকী একো নাজানো।
সতো বনাই দিবা, আমি বাকীখিনি বনাম।
বাকীখিনি থাকিব, ভাত বনাবা। নাই মাংস মোৰ, মোৰ হাতত কি খাবা কোৱা, তোমালোকৰ হাতত খাওঁ টেষ্ট কৰো।
অ', ঠিক আছে হ'ব বনাম।
উ এ বহুত দিন থাকিব এদিন তুমি খোৱাবা এদিন মই খুৱাম হৈ যাব।
অ', অ', এৰি এনে এনেওতো ইয়াৰ পৰা একো নিনিয়া বস্তুবিলাক
নাই নাই তাত যদি যদি ৰুমত ৰুমত যদি মানে চ চুকা চকা চব থাকে ন' গেছ ছেচ থাকে ত' হেৰিখিনি মানে তোমাৰ কাতি বনাই ৱান টাইম দিছেবাৰ কৰিলে হৈয়ে যায়
অ', হয়
বনোৱাতোতো তাৰ পৰা কেৰাহী লমেই আৰু এইটো। কিবা এটা মিলাই মেলি। হ'ব তুমি কথা পাতি পেলাই মোক ক'বা।
অ', কম দিয়া ঠিক আছে। উ বাই বাই। ল চলি